হেল্ল'।
হেল্ল' হেল্ল'
হেল্ল'।
হেল্ল' শুনা পাইছে? শুনা পাইছেনে? অ হয় হয় শুনিছো, নেটৱকৰ প্ৰব্লেম নেটৱকৰ প্ৰব্লেম, হয় শুনা পাইছো।
অ ধেই প্ৰব্লেম দিছে নেটৱৰ্কৰ।
তাকে তাকে।
বাকী খা খবৰ নাই বহুত দিন।
খা খবৰ মানে সময় নোহোৱা নিচিনা হৈছে।
তাকে তাকে। ল'ৰা ছোৱালীও ঘৰতে এতিয়া ন?
অ দুইটাই ঘৰতে কৰি মেলি লৈ সব হুপা অকলে কৰিব লাগে ন। এনে দেহাতো নটনা হৈ যায় আও, এতিয়া বয়সো হৈছে নহয় চল্লিশ বছৰ হ'ল আও।
এই সেইটো বয়স বুলি কয় নেকি আও।
চল্লিশ বছৰ বয়সে আও।
এই এইটো বয়স বুলি নকয় নহয়, ষাঠি বছৰ আপ হ'লে বেলেগ কথা আও, এই এনেকে ভাবিলে কেনেকে হ'ব! আমি ভাবিছো আও এইটো বয়সত এতিয়া ভাবিছো ফুৰি আহোগে, আপুনি নাযায়?
ফুৰিবলে যাবলেতো কাৰ মন নাযায়, অ হেল্ল'।
উম তাৰমানে আমি ইয়াৰ পৰা উলিয়াইছো আপোনাৰ আমাৰ অসমতে তাৰমানে।
উম।
মন্দিৰ খিনি দৰ্শন কৰিম বুলি ভাবিছো। আপোনাৰ প্ৰথম ধৰি লওক আমি তিনিচুকীয়া তিলিঙা মন্দিৰ তাৰপাছত আপোনাৰ এইটো শিৱসাগৰ শিৱদৌল জয়দৌল শিৱদৌল তাৰপিছত আপ আপোনাৰ তাৰপৰা আহি আপোনাৰ যোৰহাটত সোমাম, যোৰহাটত আপোনাৰ ঢেকীয়াখুৱা নামঘৰ মইনাপুৰীয়া নামঘ ঘৰ বৰভেটি তাৰ পাছত আমি গোলাঘাট যাম, গোলাঘাটত আপোনাৰ আষ্ট্ৰিয়ীয়া নামঘৰ যাম। তাৰ পাছত আমি আহি যাম পুথি নামঘৰ বুলি দেৰগাঁওত এখন নামঘৰ আছে তাত আহিম। তাৰ পৰা আমি চিধা মাৰি পঠাম নগাঁও মৃত্যুঞ্জয় আৰু বৰদোৱা। তাৰপাছত আমি তাৰপৰা চিধা বাহিৰে বাহিৰে একদম গুৱাহাটী মাৰি পঠাম গুৱাহাটী কামাখ্যা তাৰপিছত আমাৰ পাণৰ শিল্পী যে এ হেৰি এটা হেৰি কৰিছে ন মন্দিৰ এভাগ তাৰপিছত তাতে যাম। অ তেওঁৰে তেওঁৰে মানে হেৰিয়ত যাম আৰু, তাৰপিছতে হেৰি যাম বৰ কি কয় বৰপেটা যাম সত্ৰ দৰ্শন কৰিম, তাৰপিছত এস তাহৰ প্লেনিং এটা কৰিছো আমাৰ ইয়াৰে আপোনাৰ দহগৰাকী মান ওলাই যাব চাগে। তাকে ভাবিছো আপুনি যাব নে?
যাবলেতো কাৰ মন নাযায়, মোৰ এতিয়া বাপেকৰ অফিচ ছুটি নাপায়। লৰাটোক লৰাটোক থৈ যাব নোৱাৰো যে। আকৌ তাক নিয়ে মানে মই অকলে যাব নোৱাৰো, তাক নিলে মানে মই কলে নোৱাৰোঁ।
অ ন ছোৱালীও আছেতো এতিয়া লৈ যাব পাৰিব।
নহয় ছোৱালীও আছে তাই আকৌ হেৰি নহয় কেতিয়ালে প্ৰগ্ৰেমটো
আমি প্লেন টো মানে কনফাৰ্ম ডেটতো ফিক্স কৰা নাই হা মানুহখিনি আগতে কনফাৰ্ম কৰি লৈছো। তাৰপাছত আপোনাৰ ডেটতো ফিক্স কৰিম ডেটতো ফিক্স কৰি ধৰি লওক আমি গাড়ী মনৰ কথা পাতিম তাৰ পিছত পইচাটো খালি খোৱাটো নিজৰ হ'ব খালি গাড়ী ভাড়াটো ধৰি লওক আমি একেলগে মানে ফিক্স কৰি গাড়ীখন ভাড়া কৰি লৈ যাম। নহলে কি জানে ব নিজে যদি আমি খোৱাটোও দায়িত্ব লৈ লওঁ এইবিলাক হেদেক এটা হৈ যাব। সেইকাৰণে যোনে যি খাই খাই ব তেওঁলোকে চবেতো হো- টেলতে খাম বাৰু লৈ যোৱাটো কোনো কথাই নাহে এসপ্তাহৰ কাৰণে ভাবিছোতো কাৰণ দূৰ দূৰ জেগা ন এই- তিনচুকীয়াৰ পৰা গুৱাহাটীৰ পৰা ব হেৰিয়লৈকে মানে সময় লাগিব না আৰু বস্তুতো চাইে আমি দৌৰি গুচি নাহোতো আৰু ইয়াৰ গৰম আছে ন এচি টি গাড়ী ল'ব লাগিব অ লগতে টাইম লাগিব যে
উম উম অ আৰু এটা জেগা থাকিলে কিন্তু তিনচুকীয়া পা যে ঘূৰি আহিম বুলি ক'লে
অঁ
সেইফালে লিড-
খোল
ডুত লিডুত বুলি এটা জেগা আছে তাত এটা মানে বুদ্ধ মন্দিৰ আছিলে সেইটো বৰ ভা- ভাল মন্দিৰ আছিলে মানে উম এইটো বৰ ভা-
অ অ তাৰপিছত হেৰি আছে ন অ হয় হয় সে- তো মই শুনা নাই বাৰু দেই মই শুনা নাই চিৰিয়াছলি কৈছো মই বাৰু তেনেহলে আপুনি কৈছে যদি মই ভৰাই দিম সেইটো মানে আচ্ছা, আচ্ছা তাৰপাছত আমি নাজিৰাও গুচি যাম নাজিৰাত, আচ্ছা তাৰপাছত নাজিয়া যাম নাজিয়াত আপোনাৰ অগ্নি বাবা মন্দিৰ আছে ন অগ্নিনাভ মন্দিৰ অ অগ্নিনাভ মন্দিৰত সোমাই দিম মানে পুৰা হা হা
মানে বেমাৰত পৰি মানুহ মৰিব দেখোন এযে গৰম যি- টো বেমাৰত পৰি মৰিব দেখোন মানুহ ঘূৰোতে ঘূৰোতে
নাই এ চি গাড়ী ল'ম নহয় এ চি গাড়ী লম টো সেইকাৰণেতো এসপ্তাহৰ প্লেন বনাইছো।
অ ৰাস্তাটোতো এই চি নহব নামাখিনি হি হি হি
আ নমাখিনি আৰু সেই কন মেনেজ কৰিব লাগিব এনি টাইম এ চিত সোমাই থাকিলে আমাৰো বেমাৰ হ'ব। কাৰণ আমি এ চিত সোমাই থকা মানুহ নহয়তো আমি হলেও ৰ'দ বৰ- ষুণ নলগা মানুহ
উ হু হু ন মই বৰষুণ ভাল পাওঁ দে বৰষুণত তিতি ভাল পাওঁ, বৰষুণ গা ধুই ভাল পাওঁ মই বৰষু বৰষুণ বস্তুটো বহুত ভাল পাওঁ। কিয় নাজানো এই বৰষুণটো মই বহুত ভাল পাওঁ মানে এনে সৰু পাই মোৰ
মনটো বেয়া নাপাওঁ কিন্তু সেই গেলা বোকা হৈ যায় যে
ঐ বোকাডাললে ঘিন লাগে আৰু বোকাডাললে ঘিন লাগে ত- তথাপিও ঘিন লাগিলে কি হব এতিয়া আমাৰ সেই এ ভাওনা আছিলে যে আমাৰ তাতে তাৰপা চেন্দেল টো নাইয়ে পিন্ধা কাৰণ ঘৰৰ কাষ- তে নামঘৰ চব পকাৰ এই এ পকা হ'ল কি হ'ল ঘৰৰ ভিতৰৰ পৰা পকা নামঘৰলেকে কিন্তু বোকা তাতেই বোকা
তাতেই সেই হয় হয় এইটো বাৰু উপায় নাইকিয়া আৰু অঁ সেইটো উপায় নাই আৰু দিয়কচোন, থাকিবই ন কিন্তু সেই
ৰাতিপুৱা চাৰিটা বাজিছে ওচৰ মানুহ ঘৰলে হেৰি ল'ৰাকেইটাক কৈছে বামছো ভাত কৈছে ই টাউনৰ ল'ৰা।
কৈছে এ মোৰ ভাত কৈছে এ খাম কিবা এটা, তাৰপা গ'লো তেওঁলোকে চুওক বা একো নাই আহকচোন আহক গৈ চাই মেলি মই ইটো ৰুমত চাওঁ ৰ'বা। এইটো ৰুমত চাইছো চব আছে বস্তু, আকৌ সিহঁক সেয়া দিছো গোটেই বোকা ফেৰেক ফেৰেক মই কৈছো নহয় মোৰ কেনেকুৱা লাগিছে মানে উপায় নাই ভৰি চৰি ধুই মেলি লৈ। তোমাৰ মানে লাষ্ট মোৰ এই কালিৰ পৰাহে ভৰিকেইটা বিষটো ভাল হৈছে মানে ইমানে নন ষ্টপ খোজকাঢ়িছো। ৰাতিটো মানে মোক তাঁত এখন যদি তাঁত বাতি কৰিলোহেতেন মোৰ সেই তাঁত খ আহি গ'ল হয়, মানে ঘৰলৈ যাও নামঘৰ ঘৰলৈ যায়, আমাৰ ল'ৰা আকৌ বান্দৰ পোৱালী ওলাইছে। ঘৰলৈ গৈছো নামঘৰলৈ যাওঁ নামঘৰৰ পৰা আহো আকৌ ঘৰলে যাওঁ। মানে ঘৰ আমাৰ ঘৰতে মেকআপ চেকআপ কৰিছে গোটেই ঘৰ খোলা। গোটেই গহনা গাঠৰি চব তেনেকেই আছে। ভাৱৰীয়া খিনি ওলাইও নাহে এতিয়া, আৰু এতিয়া ত যোৰ তোৰ ল'ৰা বিলাক ন। ল'ৰা ছোৱালী যোৰ তৰ, তাৰপৰা এইফালে ঘৰত মানে লাষ্টত মানে এ হৈ গ'ল আমাৰ ইনভাৰটৰো মানে চেছ।
অঁ
ইনভাৰ্টাৰো কাম নকৰা হৈ গ'ল আৰু কিমান চলিব আও।
আচ্ছা, সেইটোৱে সেইটোৱে নন ষ্টপ ন আৰু গৰমতো লাগিবই নহ।
পোৱা আৰু বা আমি শুবই নাপালো। আন ৰাতিপুৱা আনটাত লাইট আহিছে, আন টা বজাৰ পৰা নটালে এঘন্টা শুইছো মাত্ৰ, আকৌ আহি ইয়াত ৰাতি এঘাৰটা বজাত শুইছো। এঘাৰটা বজাৰ পৰা ৰাতিপুৱা সাত সাতটালৈকে শুইছো যেনিবা আৰু কিন্তু সেইদিনাখন বেছি দেৰি হৈ গল মই মানে সাতটালৈকে শুবই নোৱাৰো মানে। চাৰে পাঁচটা ছটা, মানে পাঁচটা সাৰ পাই যাওঁ বিচনাৰ পৰা উঠালে মানে মোক চাৰে পাঁচটা বাজে আৰু, এই লৰাটো হেৰি কৰে সি টোপনিতে থাকে। কে যে অকল তাৰ লগত এনেই মানে হেৰি কৰি থাকো মই সিটো কল এতিয়া থাকিলেইও, সাৰ পালে নোৱাৰি নহয়। নহয় এ সেইকাৰনে টোপনিতে অকণ হেৰি কৰি থাকো আৰু থাকি উঠি আহি গা চা ধুই মেলি আকৌ ডিউটি আৰম্ভ।
তাকে দেই।
মোৰ যাবলৈ কিন্তু মন আছে হা খবৰটো দিব মই চাম যদি মিলাব পাৰো যাম আৰু। আকৌ মানুহটোকো এৰি থৈ যাব নোৱাৰো মানে, বৰ দিগ চুগাৰ প্ৰেচাৰ দুইটা আছে যে, আকৌ এতিয়া গৰম ঠাণ্ডা গৰম ঠাণ্ডা এনেকাে দি আছে ন।
ফৰচ আপোনাক নাই কৰা, কিন্তু আপুনি চাই ল'ব অ এইটো ভাবি চাই ল'ব।
যাবলৈ যে মোৰ বহুত ম মই বহুত ভাল পাও মানে মই বহুত ভাল। পাঁও তেনেকে, কিন্তু মোৰ মানে এতিয়া মানুহটো এৰি থৈ যাব নোৱাৰো চুগাৰ পে দুইটা, লগত গ'লে মোৰ টেনচন নাই আকৌ এতিয়া ছোৱালীয়ে ক'ব বোলে মইয়ও যাওঁ। উম ছুটিও নাপায়। ছোৱালীয়ে ক'ব বোলে ময়ও যাম। অ মানে তাকে চিন্তা ইফালে তাই চিফ্টিং হ'ব লাগে।
অ হেৰিতো হোষ্টেলতো হয় কনফাৰ্ম হ'ল নে?
নহয় নহয় ভাড়া ঘৰত দিছো।
ভাৰ ঘৰ দিলে ন বনাই
ভাড়া ঘৰ, অ বনাই ঘ চাৰিজনী মিলি থাকিব। এজনী আহিলে দূৰৰ - দূৰৰ ছোৱালীজন। ক' ডিমা হাচা, কৰ কৰ দূৰৰ ছোৱালী মানে।
অ একো নাই বাৰু ভালকে থাকিলেই হ'ল, কোনো কথা নাই অ।
সেইকাৰণে ভয় লাগে মানে মই এতিয়া মানে হেৰি মালিকটো আকৌ আমাৰ নিজৰে কাৰণে ভালেই হ'ল বাৰু।
অ তথাপি বাহিৰৰ ছোৱালী নহয় অকমান গুৰুত্বটো দিব। মানে কি আমাৰ অসমৰ ফালে ইমান বদমাচি নাথাকে কিন্তু সিহঁতৰ বদমাচিবিলাক বেছি কি মানে বাহিৰৰবিলাক। আৰু হোষ্টেলত থকা পোৱালি মানে অ চালো অ সিহঁতে বাচি যাব। বেলেগক পুচাই দিব মানে সেইটো উম।
ই মানে বন্ধুৰ কাৰণে মানে দা মানে কি ক'ম আৰু মানে যে। দানিটো দানি মানে নি নিজে ফচি মৰি যাব লাগিলে তেনেকুৱা। আকৌ কলেও বুজি নাপায় নহয় কি বুজি পোৱা কি বুজি পোৱা আমিহে একো বুজি নাপাওঁ। যেতিয়া ঠেকাটো খাব তেতিয়া অ মা বুলি পেকে কান্দিব আৰু তেতিয়া।
তাকে ওলটাই মানে হেৰি কৰে আৰু।
অ বুজি নাপায় মানে এতিয়া তাইৰ লগৰখিনি তাই পৰীক্ষাৰ সময়ত পঢ়াৰ সময়ত ইমান ডিষ্টাৰ্ব দিয়ে। এতিয়া কিয় ফোন নকৰে? এতিয়াতো দিনে-ৰাতিয়ে ফোন কৰি থাকিব পাৰে। এতিয়া ফোন কৰ কিন্তু পৰী ক্ষাৰ সময়ত বাপৰে! মই মানে আহি লৈ কি কি বা হানা মৰি হেৰি কৰি মই ফটোৱা কথা কৈ দিওঁ, লাষ্টত কৈ সি অ হ'ব দিয়া মই হেৰি এ আমি ফোনটো থওঁ দেই এনেকে কয়। মই মানে আহি হেৰি ক তাইক কওঁ তই কি পঢ়িছ কি নপঢ়িছ তোৰ ক'বলৈ দৰকাৰ নাই। তাক তোকতো নক। তোক নকয় এই পঢ়াই নাই, শুইয়ে আছোঁ, গাটো বেয়া লাগিছে, এনেকা টাইপৰ মানে।
উম উম, তাকে কিছুমানে পঢ়ি থাকে সঁচা কথা নকয়।
অ মানে আনক হিংসা কৰি লাভ নাই ন তোৰ মতেও পঢ়, তাইকো পঢ়িবলৈ দে। মোৰ কথা সেইটো। তাই ইমান বেমাৰতো, এইটি ছিক্স পইণ্ট এইট হাই ছেকেণ্ডৰীত। আৰু চি বি এছ চি ইমান সহজ কথা নহয়। মানুহে কয়, চি বি এছ ই সহজ। আমি নিজে জানোঁ ন, চি বি এছ ই কিমান সহজ? কিমান পঢ়িব লাগে। আমাৰ চেবাতকে বেছি লাগে চি বি এছ ই।
বেছি আছে, বেছি বেছি পাৰ্চেন্টেজটো বেছি লাগে।
পাৰ্চেন্টেজটো বেছি লাগে লাগে আৰু যে এই কুৱেশন-এনচাৰবোৰ যে সেই দুটা এটা লাইনত লিখিলে নহয়। আমাৰ এতিয়া বনাই পেলাই দুটা এটা লাইনত লিখি থব হৈ যাব। ইহঁতৰ মানে নহয়। উ, বাপৰে! প্ৰেক্টিকেল, আমাৰ বোলে চেবাৰ বোলে প্ৰেক্টিকেল নাই এটাহে আছে হেনো। চি বি এছ ই সিহতৰ বছৰটো পে টিকেলতে গ'ল।
তাকে কৈছোঁ, আ আপোনালোকৰ ছোৱালী বাৰু ডাঙৰ হয়নে, আমাৰ ল'ৰাক এ এতিয়ালৈকে ক্লাছত আপোনাৰ ছয়-সাতটা মান প্ৰেক্টিকেল দিলেই এতিয়ালৈকে। এভৰি সপ্তাহ উম, আমাৰ ল'ৰা সৰু ন। মইও তাকে, কেতিয়াবা কিবা কিছুমান বস্তু দিবলে পাহৰিয়ে যাও।
এ, এতিয়া আমাৰ সি ক্লাছ থ্ৰীতে আৰু যিমান সোপা দিছে, মাথাটো কৰবাত চটকি যাই মই বোলো মোৰ সাহে নাই মই নোৱাৰো দেই সেইবিলাকত। এইফালে কৰিম নে সেইফালে কৰিম নে? সেইফালে কৰিম নে? আৰু তাইও নকৰে। বাপেকে সলাগিব এই কৈছে দুদিনত হেৰিটো কৰ কাইলে বন্ধ আছে যে, বাপেকৰ। কাইলে, পৰহিলৈ হেৰি কৰি শেষ কৰিব লাগিব আ নহয়, ল'ৰাটো গৰম বন্ধ চলি আছে নহয় গৰম বন্ধ চলি আছে তাৰ। অ, তাৰ গৰম বন্ধ বাপেকৰ কাইলে ছেকেণ্ড চেটাৰডে যে, ছেকেণ্ড চেটাৰডে, চানডে মানে বন্ধ থাকিব।
উম
দুদিনতে হেৰি, মোৰ ইমান নোৱাৰা হ'লো মানে, দুনীয়াখনৰ টেনচন ন। মানে, আমাৰ মাইকী মানুহ কি টেনচনে নহয় জানো
অ অ, হয় হয় সেবিলাক আৰু কিমান চিন্তা কৰিব। উম, মোৰ লৰা আকৌ আজি গা বেয়া ৰাতিপুৱা চাৰিটাৰ পৰাই।
অ
হেল্ল বাত ৰাতিপুৱা চাৰিটা পাই জ্বৰ স্কুল নগলেই। তাৰপিছত মাথা বিষ, গোটেই গা বিষ। ৰাতি সেইকাৰণে পঢ়িব পৰা নাই। শুই আছে, শুয়ে থাকিব দিছো। নাই, সিহঁতৰ আগতে দি হ'ল নহয়।
অ, আগতেই দিলে ন।
অ সিহঁতৰ হেৰি যে দেল্হী পাব্লিক স্কুলৰ হেৰিয়ৰ হিচাপত দিয়ে যে। ইহঁতক তাৰমানে জুনতে দিয়ে।
না আমাৰ আগৰ বেলেগ আছিলে এতিয়া মানে আমাৰ হেৰি কৰিলে এইয়ে মানে আমাৰ হেৰি ষ্টেট গভৰ্মেণ্টৰ লগত মিলাই পেলাই দিয়া হল মানে, আগতে বন ন্ধই নিদিয়ে দহ দিন নে পোন্ধৰ দিন বন্ধ দিয়ে।